হেল্ল' হেল্ল'
শুনিছো কি কৰি আছা
এইটো শুই আছো তুমি কি কৰি আছিলা
মইও শুই আছো।
আচ্ছা। অ চলি আছে আৰু কি কেনেকে গৰম। পৰিচ্ছন্ন হ বা প্ৰে থাকিবই নোৱাৰি। পুৰা ৰুম হয় আ পুৰা ৰুম খন পুৰা একদম হিট হৈ যায় ন পুৰা গৰম হৈ যায় ভাল নালাগে ফেনৰ বতাহ খ নালাগে গাত
অ ফেনৰ বত তাহো গৰম গৰম দিয়ে না
অ সেইটোৱে আৰু পানী বিলাক তুমি খাবাচোন পানী বিলাকো পুৰা একেবাৰে হিট হৈ থাকে গৰম হৈ থাকে গৰম দিনত গৰম পানী একেবাৰে
অ ভাত খালা
অ খোৱা কতিয়াবাতে হ'ল অ শুই বৈ কিনে অলপ মান ৰেষ্ট কৰিলো টোপনিত আছিলো কি ভাবিলো নহয় মোবাইলটো অলপমান চাই থাকো তোমাৰ খোৱা হৈ গল
অ নাই মই খোৱা না মই ৰাতিপুৱাই খাইছো জোলাৰো খোৱাইে নাই
কিয় দুপৰীয়া খোৱা নাই
ৰাতিপুৱা মানে ধৰা না বাৰটা মানত খাইছো অ বাৰটা মানতে খাইছো
অ আচ্ছা মানে অ ৰাতিপুৱা আৰু দুপৰীয়া মিক্স কৰি কিনে খাইছে ন
অ এতিয়া ভোক লাগি আছে খাম
অ আচ্ছা অ ঠিকেই আছে এয়া এতিয়া আছো আৰু পিছত তোমালোকৰ একজাম শেষ।
উম কেষ এ চকুত কিবা সোমাইছে মই এক একদম বুজি পোৱা নাই পুৰা কটা কটা লাগি আছে
আচ্ছা ভালদৰে এই কৰি বাপ পানী ধ অ চকুতো ভাল কৰি পানী ধূ
নি মই পানী দি পানী দি ধলো গোলাপ জল লগাইছো কিমান চালো
চাগে পোক পোক চ সোমাইছে আজিকালি। তেনেকাই ন কিমান পখছো
উম মানে স্কুটি চলাই আছিলো ন তাতকে কিবা এটা সোমালে
আচ্ছা আৰু কব গৈ স্কুটি সোমোৱাৰ সময় স্কুটি চলোৱাৰ সময়ত কিবা সোমাইলে তেতিয়া ৰিক্কটো হৈ যায় না বাই চান্স চকতো কিবা হৈ গলে তুমি ইখন স্কুটিখন বেলেগ জেগাতে টাৰ্ণিং কৰা তেতিয়া লগৰ লগে এক্সিডেণ্ট হৈ যাব ন
সেইটোয়ে ন এইেইটো বো মই কন্ট্ৰল কৰি লও
আচ্ছা
এতিয়া চকুত কিবা সোমাইছে বালিয়ে সোমাইছে নে কি সোমাইছে এক্দম বুজি বালি সোমালেতো পানী দিলে আকৌ আহি হলে হয় মানে
উম চকু কেনেকে ৰঙা হৈ গৈছে নেকি যে
ইমানো ৰঙা হোৱা নাই মই খুচি আছো যে সেইকাৰণে ৰঙা হৈছে
আচ্ছা আচ্ছা অঁ মানে আৰু ক'ব গ'লে তোমাক যদি কয়ও তুমি নুখুচি বা তথাপিও তোমাৰ ভিতৰতো এনেকুৱা লাগি থাকে যে খুচি কিনে অলপমান আৰাম পাম নেকি এনেকা লাও সেই যে
বাৰ বাৰ চকু মই খজুৱাই আছো যে ওলাই যাওক কিবা থাক থাকিলেও কিন্তু না কাটা কটাইে লাগি আছে মানে চকুতটো।
হম
পোৱা পিছত ভাল খবৰ
লা
মই আলু পিটিকা দি খাইছিলো অকল আৰু ডিম অমলেট তুমি কি দি খালা
যতে হয়
নাই খোৱা না
ত মানে খোৱাৰ তুমি বোলে যেতিয়া বাহিৰত কিবা খাব যোৱা ফাষ্ট ফুড পুৰা একেবাৰে বোলে জ্বলা চলা পিয়াজ নহৰু এইবিলাক চব বোলে লৈ কিনে খুৱাবলে শুনিলো মই।
নাই নহৰু নাখাওঁ মই মানে বেলেগ বস্তু লৈ খাওঁ। অঁ পিয়াজ চিয়াজ জলকীয়া এইবিলাক খাওঁ।
সেইটোয়ে মানে যে যেনেকাে তুমি টকা খন দিয়া তেনেক পুৰা একেবাৰে ইখন ই কৰি আহা ন পুৰা একেবাৰে। যে যদি চিকেন পকৰা মানে যদি চিকেন পখৰা খাব যোৱা সেই আংক মোকৰ অলপ মান কেনেক জলা চাটনিখন দিবচোন। অঁ অপমান নেমু দিবচোন অলপ। আৰু মিয়নিছ দিৱ ন
অঁ এইটো মোৰ হেবিট।
অ সেইটো মানে অ সেই য়ে খাব গ'লে মানে ভাল কৰি খাম ন।
অ কিয় মই বেয়াকে খাম।
অ সেই অ সেইটোৱে মানে খাম যদি। একেবাৰে ভাল কৰি খাম।
পইচা বচুল কৰিম।
অ সেইটো নেকে যেনেকে পইচা দি আছ তেনেকে খামো ন।
অ মোৰ মম' খাবলে মন গৈছে কিন্তু খাবও নোৱাৰো।
কিয়
ডাইটত আছো আকৌ ওৱেট বাঢ়ি যাব ৱ বাঢ়ি য জিম গলে ওৱেট বাঢ়ি যায়।
অ অ আচ্ছা তেন্তে ডাইটিং কৰি আছ ন ত ড ইটিং কৰিলে মোৰ মতে ফাচ ফুড ফাচ ফুড বন্ধ থাকে।
অ অ সপ্তাহত এদিন খাব পাৰি।
অ আচলতে কাম কৰিবা সপ্তাহত এদিনতে যিমান ফাষ্ট ফুড খাব আছে খাই লবা
নাই মানে ইমানো নহল কম আকৌ
আচ্ছা আচ্ছা ত' এই মোৰ মতে চাগে ৰাতিপুৱা ৰাতিপুৱা চাগে কেঁচা কল খাব লাগে চাগে কল আৰু ডিম
নাই ইমানো ডাইট একদম একুৰেট ডাইট ফল' নকৰো মানে কমকে খাই আছো ফাষ্টফুড চাষ্টফুড না খাও এইবিলাকে।
আচ্ছা আচ্ছা আচ্ছা পিছত তোমালোকৰ তুমি যদি জিম কৰা তাৰ পৰা কিবা প্ৰ'টিন শ্বেক শ্বেক কিবা দিছে নে প্ৰ'টিন পাউডাৰ চাউদাৰ দিয়ে ন
নাই মই কিনা নাই
আচ্ছা মানে এনে মানে কিনিব পাৰি ন আচ্ছা এইবিলাক খালে মানে কি হয় নাই এইটো মান কৰিলে কি হয় পাৰৰ এইটো মই যদি খাওঁ কি হয় মানে এইটো খালে
কেৰেতিন, কেৰেতিনটো ললে মানে তুমি বেছিকে ইচতাৰমিনা পবা, বেছিকে পাৱাৰ পাবা, বেছি ওৱেট উঠাব পাৰিবা আৰু বডিৰ কাৰটিঙ আহিব মানে
অ আচ্ছা মানে এইটো অ।
অ আৰু প্ৰটিনটো মানে তোমাৰ মা চলটো জোনটো ফাটি যায় ন মানে হেবি একচাইছ কৰিলে মাচ কেইটা ফাটি যায় টো সেইটো ৰিকভাৰি কৰি আৰু মাছ ওজনটো বঢ়াই
অ আচ্ছা আচ্ছা মানে এইটোৰ কাৰণে ন হোম হোম হোম তুমি নিজৰ ওপৰত কথা তুমি কিনিব পাৰা নে কিনিব পাৰে ন
উম উম প্ৰটিন যদি তুমি জিম নোযোৱা ন তোমাৰো তোমাৰো প্ৰটিন এক যদি লাগি আছে ন লাইফত
অ অ মানে এইটো মানে মানে এইটো কথা হ'ল তুমি জিম। কৰা বা নকৰা সেইটো মানে খাব পাৰি ন চবেই।
অ প্ৰটিনটো চবে খাব পাৰি। বেছিভাগ মানুহে জিম কৰিলে লয় যোন কোন যোন যোন দৌৰে সিহঁতে লয়।
আৰু যদি হুম। হুম হুম। অ' আৰু মই যদি এইটো যদি কিনিব যাওঁ ত' মই ক'ত ব লাগিব এনে - এনে নৰ্মেল দোকানত মই এনে নৰ্ম
এ - এক মিনিট এক মিনিট ৰ'বাচোন তোমাৰ কথাটো কাটি কাটি আহি আছে।
এইটো মই কিনিব অ' ঠিক আছ
অকন ওলাই পেলাই কথা পাতাচোন।
অ' ৰখিবা। এক চেকেণ্ড।
অ' মানে কাটি কাটি আহি আছে। অ' এতিয়া ঠিক আছে কোৱা। কি কৈ আছা ফৰ্তিন ক প্ৰটিনৰ কথা।
অ' মই কৈ আছো সেইটো যোনটো কিনে মানে পাউদাৰটো যুণ্ কোনটো সেইটোতো কেনেকুৱা এনে দোকান গইটো সেইটোনকুন মানে ক'ব গ'লে কিন্তু নেপাম ন।
নাই নাই নাই, এইটো তুমি অনলাইনত পাবা।
অনলাইন।
অনলাইনত পাবা কোনোবা জিমত। ষ্ট'ৰ জিমৰ ষ্ট'ৰ বিলাকত পাবা।
আচ্ছা আৰু কব গলে এই মোৰো ইয়াতে অ সেইবিলাক বস্তুটো মানে হেৰি প্ৰ'টিন কিন্তু বিভিন্ন ৰকমৰ মানে কি বিভিন্ন প্ৰকাৰৰ আছে।
অ'।
মানে বহুত টাইপছৰ আছে ন বহুত টাইপছৰ আছে। আচ্ছা।
তে।
এ তোমাৰ মতে কোনটো ভাল মানে বেষ্ট কোম্পানী, তুমি তো কিবা নহয় কিবা এটা গম পাইছা ন হব পাৰে।
উম। মইতো ইউজ নকৰো বাৰু কিন্তু মন'হাইড্ৰেটটো ভাল বুলি শুনিছো।
আচ্ছা।
মই ল'লে মানে মন'হাইড্ৰেটটোহে লম।
অ' আত
ইমান নাজানো মই প্ৰটিনৰ বিষয়ে।
আচ্ছা তুমি ইমান ডাইট‌ মেইটেইন কৰিয়ে আছা তুমি ফাষ্টফৰ্ডখন এৰি থাকিব পাৰি আছা?
ইমান দিন কতনো হ'ল বেছি দিন হোৱা নাইতো। বেছ ছিদিন হোৱা নাই মই এই আজি - আজি দুদিন হ'ল। নহয় মই ধৰা অ' সপ্তাহ মান হ'ব মই ফাষ্ট ফুড খোৱা নাই হা আৰু‌ জিম গৈ আছো আজি দুদিন হ'ল মানে বহুত দিন গেপ আছিলে দুই সপ্তাহ মান গেপ আছিলে মোৰ এক্সামৰ কাৰণে। এতিয়া গৈ আছো কন্টিনিউ কৰি আছো
দুসপ্তাহ গছম ফ ফুড অ ন তুমি দুসপ্তাহ গেপ দিছাপ তুম ফুড এভডটো কৰিছা ন।
অ এসপ্তাহ ধৰা হ'ল মই ফাষ্ট ফুড খোৱা নাই
ফ ফুডটো অ তুমি অ মই দেখি নাযায়
অ যায় মোৰ এনি টাইম খাব মন যায় মোৰ আজিও খাব মন গৈ আছে।
কেনেকে সহ্যটো কৰি আছেজিছো আৰু বাৰদশ মান
বাৰু পইচা নাথাকিলে চব হৈৰ্য হৈ যায় জানা
সেইটোতো আছে কবলৈ পেচা কি উপায় চব কিবা পইচাৰ ওপৰত ন
উম পইচা নাই ন কিনিবৰ কাৰণে সেইকাৰণে শৈয্য হৈ আছে।
অ ফেভট ফাচ ফুড মানে এইটো হৈ গ'লে আৰু মই বেলেগ কিবা না চাও এনেকুৱা অ মই মানে এইটো যদি খাই দিওঁ মোৰ বেলেগ কিবা নালাগে যিমানো টেষ্টি হওক মই সেইটো নাচাও এ।
নাই তেনেকা নাই মই চব খাও মানে মোৰ চব ভাল লাগে
চব মানে ধৰা না মোৰ চবৰ মাজত ধৰা শুনা শুনা কৈ আছো মম' হা মম' মেক্ৰণী তাৰপিছত চাওমিনটো অ কম খাওঁ আৰু ৰ'ল চল
তুমি কলা একদম ফচত তুমি কলা ম'ম' ষ্টিম ম'মো নে ফ্ৰাই ম'মো টো যোনটো থাকে
অঁ ষ্টিম ম মোচ অঁ ষ্টিম ম মোচ তিম
ছা
তাৰপিছত ফুচকাত টো মেডেটৰী ভাই
আচ্ছা আচ্ছা
তোমাৰ ফেভৰেট
মোৰ ফেবেৰেট কি মোৰ ফেভট চব চিকেন বস্তু চিকেন য'ত য'ত চিকেন আছে মই তাতত আছো এনেকুৱাই
আচ্ছা আচ্ছা ইমান ভাল পোৱা চিকেন
অঁ মানে চিকেনৰ আইটেমছ বিলাক য যেনেকে চিকেন পকৰা হওক চিকেন লেগ পছ বা চিকেন থ্ৰী ছিক্সটি বহুত কিবা থাকে ন চিকেন বেছ বিৰিয়ানী তেনেকে মানে চিকেনৰ বস্তু বিলাক যেনেকাে দিয়ে আৰু ফুচকা পফুচকা টো চবৰে ল'ৰা হওক ছোৱালী হওক এইটো চবৰে চলেই ক'ব গ'লে
অঁ কিন্তু হেৰি তোমাৰ মতে মানে অপিনিয়ন টো কি যে এটা জীৱ হত্যা কৰি খাব নালাগে
সেইটোতো আছে কব গ'লে জীপটো সত্যাক খাব নালাগে কিন্তু মানে সেইটো নেখালেও মানে এটা ই লাগে ন এইটো বস্তু আমাৰ আগৰ পৰা মানে কি অে খুৱাই খুৱাই আহি আছে ন ঘৰৰ মানুহে এতিয়া সেইটো মানে এৰি থাকিব নোৱাৰা হৈ গৈছে যে
কিন্তু চেষ্টা কৰিলে চব পাৰি মানে এটা অপিনিয়ন থাক কনো মানুহৰ যে এইটো ভুল নে শুদ্ধ
অঁ সেইটোতো ক'ব গ'লে ভুল কাৰণ সেইটো হয় কৰি খোৱা হৈ আছে বস্তুটো আৰু ক'ব গ'লে এ টা বস্তু মাছ যোনটো ফিচ আমি খাওঁ সেই সেইটোতো এটা জন ত দৰেই হয় ন ত' সেইটোতো অঁ সেইটোতো মাৰি কিনে আহ কেনেকে বিয়াত খোৱাই আছে বাৰ্থডেত খোৱাই আছে
সেইটোয়েতো বেয়া কৰি আছে ন মানুহকেইটা